অঁ। তাকে কি কৰি আছে,
মই এয়া ভাত পানী খাই আজৰি হলো। এনেই অকমান মোবাইল, টিভি চাই বহি আছিলো।
হয় হয় মোৰ, ময়ো সেই ভাত পানী খালো বাৰু, খাই অক, কি মই বোলো ফোন এটা কৰোঁ।
অঁহ ভালনে তোমালোকৰ?
তোমালোকৰ?
আমাৰো ভালেই এতিয়া বৰ্তমান।
হয় আজি বতৰ কেনেকুৱা তাত
আজি বৰষুণ দিছিলে? বতৰ আগবেলা ৰ'দ আছিলে দুপৰীয়া সময়তে দেখোন বতৰ। বতৰটো অকমান ক'লা হৈ পেলাই বৰষুণ অকণ দিলে বেছি নহয়? অলপেই দিছে তাৰ পিছত বতাহ। বতাহো অলপ। বাঢ়ি আহাৰ পিছতে আকৌ ৰ'দ চ'দ নাইকিয়া হৈ গল আৰু বতৰো এনে ভালেই তোমালোকৰ কেনেকুৱা?
আমাৰ দিনৰ বৰষুণ নাই বাৰু কিন্তু স। সয়া মানে বহুত বৰষুণ? মানে এতিয়া অকমান আগত বৰষুণ কমিছিল?
অ্ বৰষুণ দি আছে? বতৰ যে কি বেলেগ? ধৰণৰ হৈছে দেই আগৰ নিচিনা নহয়? ধৰিবই নোৱাৰি বতৰ মই দুপৰীয়া শুই আছিলো তাৰপিছত? কাপোৰ চাপোৰ মেলি থোৱা আছিলে? পতককে দেখোন শব্দ শুনিলো বৰষুণ তাৰপিছত ধুমা ধুম মুঠি কাপোৰ কেইটা সামৰি চুইংগে। তাৰপিছত অঁ কাপৰ। মানে নুশুকালে আৰু মেলা নহলে আৰু উম এতিয়ে সেই মেলি থৈছো ভিতৰতে।
মানে সন্ধিয়া বহুত ডাঙৰ বৰষুণ মানে। কোনেও কাৰো মাত নুশুনে?
আমাক কেতিয়া দিছিল জানো ডাঙৰকে কালি নে পৰহি হব লাগে পৰহি দিছিল নেকি ডাঙৰটো আঢ়ৈ ঘন্টামান দিছে আজি আজি ইমান ডাঙৰ নহয় দিছে আৰু বেছি ডাঙৰ নহয়?
কালিৰ দিনতো বৰষুণ।
অঁ কালি আমাৰ ইয়াত দিছিলে নে পাহৰি দিছিলো বোলে অলপ বেছি নহয় কম। কিন্তু পৰহি বহুত দপদপিয়া দিছে?
আপোনাৰ মানে কি হয় হেৰি বৰষুণতটো দিয়াৰ আগত এনেকুৱা এটা গৰম লাগে।
অঁ মোৰো ইমান গৰম লাগিছে? আজি। কি শুইছো বুলি ইমান? কিয় গৰম লাগিছে তাৰপিছতহে মানে বৰষুণ আহিব বুলি ভবাই নাই বতৰটো ভাল হৈ আছিল তাৰপিছত টোপনিও অকণ চিলমিলকে গৈছিল হবলা তাৰপিছত প্ৰথম খিনি গৰমেই নেপালো? অকমান কাপোৰ তিতিয়ে গল তাৰপিছতে নাই বোলো হেৰি চাইছো খিৰিকেদি বলো অঁ বৰষুণ দিলে যা অঁ আকৌ কাপোৰ খামৰি চিঙগে লৰা ধৰ পৰাকে আজিকালি যাবও নোৱাৰা নহয়?
হয় হয়
দৌৰি ঢাপৈ গ'লে বোলো? পৰি ধৰি খাম লাহে লাহে গৈছে থুলি তিতি লৈও তিত আৰু।
খং উঠি যোৱা নিছিনা কোনেও কা মাত মানুহে বিজুলী ধেৰেকনি। সেই তেনেকেই আহিছে মই।
বৰ মা আৰম্ভণিৰ পাই বাৰিষা হৈ আছে। আচল আছেই দেখোন আৰু আহাৰ শাওন।
আকৌ সাত কেইদিনত আছেই।
অ হ হ সেইকেইদিন আকৌ নিদিলেহে ভাল। হ হ হ কেতিয়াবা নিদিয়ে তথাপি অকমান উম। তোমালোকে হাতটো মানানে।
মানুহ মানুহ আপোনালোকে।
আমিও এই নিয়মটো আৰু
নিয়মটো মানে কি কাপোৰ কানি বিলাক ধৰৰ।
কাপোৰকানী ধোৱা হয় নেহেৰি গোঁসাই চাকি নিদিওঁ। সেইদিনাখন সুধি হোৱা দিনাখন আৰু এবাৰ। পৰ্দা চৰ্দা এইবিলাক ধোৱা।
অ সেইখিনিয়ে কিন্তু এনেই মানে আপোনাৰ যে।। এ কিছুমানে যে বস্তুৰ ওপৰত থৈ কিবা।
এবোৰ আমাৰ নাই অ। এইবিলাক লাগিয়ে থাকে দেখোন কে। চুবই লাগে। আগৰ নিচিনা হেৰি নাই আজিকালি নেমানেই নহয় হয় আৰু। চোৱাতো নকয়েই আজিকালি ন। আমাৰ ইয়াতে চোৱা। চোৱা বুলি। কয় যে তেওঁলোক।। সেইটো বহুত হেৰি বুলিহে।
অ একদম বহুত ভাল হয়। সেই দিনকেইটা বহুত মানে শক্তিশালী।
অ সেইটো। সেইকাৰণে আৰু আমিও সেই আজিকালি এইকণ নিয়ম কৰোঁ আৰু। গোসাই চাকি নিদিওঁ। তাৰ পিছত এয়া অ সদায় ধোৱা কাপোৰ সোপাৰ সেইবিলাকতো ধুই ধুবই লাগে বেডশ্বিট হে গাৰুৱাৰ এইবিলাক পৰদা। পৰদা ধোঁৱও আৰু।
আৰু আপোনাৰ বেতচিট গাৰুকভাৰ সেইকেইটা সদায় ধোৱা যায়।
অ আজিকালি এইবিলাকতো ধুবই লাগে। গৰমত নোৱাৰি। ন এদিন দুদিন হেৰি হলেই।।
কিয় বেয়া লাগে অ আৰু এটা মোৰ ই ই থাকে সেকাৰণে ই লেতেৰা কৰি থাকে কাৰণে দিনটো ধুব লাগে।
অ ল'ৰা সৰু ল'ৰা ছোৱালী থাকিলেতো ডেইলি।
পৰা কেইখন ধুই দিও আৰু খুলে খুলে আজি সেই দিনত কি ৰাতি ৰাতি ভাত খাও।
অ
ৰাতি মানে সেই কেতিয়াবা দালি ভাত দিওঁ। বা কেতিয়াবা এনে চবজি। কেতিয়াবা এইকেইদিন আকৌ সি গে সি ভাত খাই আছে ৰাতি।
হা?
ৰাতি আকৌ এইকেইদিন আজি এসপ্তাহমান হ'ল গাখীৰ ভাত খাই আছে।
লোৱাটোৱে? অ গাখীৰ ভাত খাই ভাল পাই চাগে ন।
উ মানে এ হেৰি কেতিয়াবা আকৌ নাখায় কিন্তু। কিন্তু এইকেইদিন সি মানে ৰা গাখীৰ ভাত দিলেহে খাই ৰাতি।
অ ৰাতি খোৱাতটো ভাল গাখীৰ গাখীৰ ভাতটো টোপনি চুপ পনিও ভাল হয়।
হয় হয়
সৰু ল'ৰা ছোৱালীয়ে গাখীৰ খাবই লাগে।
অ ই খাই বাৰু দেই গাখি। তাৰপৰা কেতিয়াবা বৃতেনিয়াৰ বিস্কুটৰ লগত মিলাই দিওঁ। কেতিয়াবা এনেে সোদাকেও খায়।
অ অভ্যাস টো ৰাখিলে ভাল আৰু।
কিন্তু সি যে যি কি বস্তু নাখায় আৰু।
আজি মাছ মাংস আছিল নে নাই হ আমিও নিৰামিষ খাইছো আজি অহ অহ
ই নিৰামিষ এ খালোঁ।
অ মই আজি বুটৰ দালি বনাইছিলো। তাৰ তাৰপিছত আকৌ কুন্দুলি ভাজিছোঁ তাৰপিছত আকৌ লেচেৰা ভাজিছোঁ। চদ গাছ টেঙা অকমান চাটনি মানে সানি পেলাই নিমখ জলকীয়া তেল দি সানিছো। আৰু আম এটা কাট লৈছোঁ। ভাত কেইটা খাই আজি মানে ভাল লাগিলে, হলো হেৰি বুটৰ। দালি বহু দিন খোৱা নাছিল ছিলো বোলো এ মাছ তাছতকে আজি ভাল সেয়হে ভাল ভাত খাইছো।
তাকে গাছটেঙাটো কিন্তু
মাছবোৰ ভাল নহয় যে এইবিলাক হেৰি বেছি। ফিছাৰী মাছ। তো ইমান খাই ভাল নালাগে উপায় নাপায় খাওঁ আৰু তাৰপিছত মন পচন্দৰ মাছ নাই আজি তাই নিছিল নললো। আজি তেনেকে খাই আজি ভাল লাগিল ভাতকেইটা। কৈছো লৰাটো বোলা আজি নু ভাত ইমান ধুনীয়াকৈ খাইছোঁ।
হা হা গাাজটেঙাটো আকৌ বিষৰ কাৰণে ভাল নহয়।
হয় নেকি? অ হয় নেকি মই খাই আছো বিষু হৈ আছে। ত
গাাজ টেঙাটো বিষ থকা অ অ তেনেকে খালে একো নাই বাৰ।
অ এনেই বেছি নাখাও নহয়, অকনমান অ নাখাও তেনেকে। চবযি নেখাও মই এই এ হেৰি পেলাই যোৱা বছৰ গছটো যে থৈ দিছো। দিছিলো মানে সেইটো। কণমান লৈ পেলাই এক চামুচ লৈছোঁ অ এক সমুচ। লৈছো লোৱাটোৱে নাখালেই, জলকীয়া অকণ তেল অকণ নিমখ কণ দি সানি পেলাই ভাত এতিয়া ভালকে গৈছে তেতিয়া আৰু অকমান থাকিলে থৈ দিলো। নহ'লে ভাত খাবলে মন নোযোৱা হৈছে যে। হেল্ল' হেল্ল' এ কাটি কাটি যায় যেন।